অ', হেল্ল' অ', গুড ইভিনিং ভাইটি।
গুড ইভিনিং দাদা ভালে আছেনে?
অ', ভালেই আছোঁ। তুমি ভাল না?
অ', ভালেই - ভালেই কি কৰি আছে আপুনি তেনেহ'লে?
মই মানে দোকানত আহিছোঁ।
অ', অ', কেতিয়া গলে দোকানত?
আহিলো আৰু উম, তিনটামান বজাত আহিলো।
অ', আপোনাৰ যা কিবা শ্বপ আছিল দোকান আছিল।
এইটো মোৰ মেডিচিন হয় মেডিচিনৰ
ফাৰ্মাচী হয়
হয়, ফাৰ্মাচী। পিছে আপুনি কি কৰি আছে? চলে আৰু
ময়ো এনে ঘৰতে বহি আছোঁ মানে এনেই।
অ', ঘৰতে আছে ন'?
অ', ঘৰতে আছোঁ।
অ', কি কৰি আছে তেনেহলে?
নাই এতিয়ালৈকে অকমান গছৰ তলত ৰেষ্ট লৈ আছোঁ এনেই বহি।
অ', ভাত চাত খাল খাইছা না?
অ', খালোঁ খালোঁ আপুনি খালেনে?
অ মই খাই কিনে আহিছোঁ। কিহ চ চব্জি আছিল আজি?
আজি এনে এনে কয় ডিম বনাইছিলে
ডিম অ। আপুনি ডিম খাই ভাল পায় নেকি?
পাও, পাও মানে। মোৰতো অল ৰাউণ্ডাৰ হয়। সকলো ভাল পাওঁ।
অ ডিম ইমান খাব নালাগে না।
অ নাই ইমান নাখাওঁ মানে মাজে মাজে খাওঁ আৰু মানে।
মানে লোকেল ডিম যদি হয় তেনেহ'লে খাব পাৰে। এইটো পোৱাতে খালে ভাল আছিল।
পোৱাত যে অকমান লেট। কে উঠিলো নু আহিকেনে যি দুপৰীয়া খাই দিলো মানে।
অঁ অঁ। মানে ব্ৰইলাৰটো কমকৈ খালেই বাল আৰু।
অ। ব্ৰইলাৰটো মই বেছি নাখাওঁ। সপ্তাহত এক, দুইবাৰ খাওঁ মানে আৰু বেছি নাখাওঁ।
অ আচ্ছা আচ্ছা, পিছে বজাৰত-তজাৰত নাযায় নেকি আজি?
যাম। এতিয়া গৰম ন। মই ভাবিছো সন্ধিয়াত যাওঁ নেকি অকনমান ঠাণ্ডা পৰিব তাতে।
গৰমটো অকণমান কমক। বজাৰত বহুত মানুহ ন গৰম বেছি ওলাই বজাৰত।
উম হুম। বিৰাট গৰম ত' আজি। সন্ধিয়া চাগে বৰ ষুণ আহিব নেকি?
অ সেইটোৱেটো চালো অকনমান ৱেডাৰটোও তেনেকুৱা হ'ল আৰু। সেদিয়ালৈকে গম পোৱা নাযায়। আহিব নে নাই?
হে। চিনি ত' খবৰ-চবৰ বাল?
অ অ। ভালে চলি আছোঁ।
আৰু কিবা? জব ইনফৰমেচন আপোনাৰ নেকি জব কিবা ই কৰি আছে, হল নেকি?
জবটো মানে মোৰটো আই জয়নিং ডেট দিলে আগষ্টত চেভেণ্টিনত যাব লাগে।
জইনিং ডেট দি দিলে?
অ, দি দিলে।
ক'ত দিলে এইটো?
ত হায়দৰাবাদে হয়।
হাইদ্ৰবাদ অ।
উম, উম।
আপুনি ইয়াতে নি ট্ৰাই কৰিব বিচাৰিছিলে?
অ, মই বিচাৰি আছিলো। মই এতিয়া যদি ভাল কোনোবা পালো হয়, তাতে নগলো হয়। তেতিয়া অপৰচুনেটি তেনেকুৱা ভাল নাই, কাৰণে এহেটো
ঠিক আছে। হায়দৰাবাদ হলও একো নাই।
এইটোৱে মই ভাবিছিলো, যে ঘৰৰ ওচৰত পাজাতে কৰ'বাত পালে মই তাতে নগ'লো হয়।
অ, এইটোতো ঠিকেই আছে। তাত তুমি দুই বছৰ না তিন বছৰ ক'ৰ্চ আছিলে এইটো? চাৰি বছৰ চাৰি বছৰ থাকিলে না। ঠিক আছে, আৰু দুইবছৰমান থাকি আহা তাতে থাকি কিনে আৰু ইয়াতে টবাই মাৰি থাকিবা।
অ এইটোৱে অকমান মই ভাবি আছো অকমান এক্সপিৰিয়েঞ্চো হৈ যাব। পিছে আকৌ ইয়াতে যতে ত'তে এপ্লাই কৰিব পাৰিম তেতিয়া
হয় মেইনটো এক্সপিৰিয়েন্সটোৱে লাগে না
এই এইটোৱে তাৰ মানে ঘৰৰ ওচৰে পাজৰে গুৱাহাটীত বা কলকাতাত ত' তাৰপৰাও এক্সপিৰিয়েন্স ল'ব পাৰিলো হয় বাট তেনেকুৱা অপৰচুনিটি পোৱা নাই চিনাকি মানুহ নাই সিমান মানে আৰু কোম্পানীৰ লগতো সিমান নাই আৰু
গুৱাহাটী হ'লেও ভাল আছিলে।
অ অ মই বাহিৰত পঢ়িছো ন ইমান চিনাকিও নাই কোম্পানীৰ লগতটো তেনেকুৱা মানুহো নাই মই পঢ়িছো বাহিৰত বা মানুহৰ লগত অকল চিন চিনাকি তাত কোম্পানী বোম্পানী বিলাক আহি যাই কলেজত তাৰ পৰাই মানে লৈছোঁ আৰু এনেই আউটত ত' ইমান চিনাকি নাই
উম উম গুৱাহাটীত থাকিলে মানে অসমৰ কালচাৰ বিলাকো পাই থাকিবা ত' ঠিকে আছিল
গুৱাহাটী দুই তিনিটা চালো এপ্লাই কৰিছিলো একো ৰেছপন্স অহা নাই মানে
অ আচ্ছা আচ্ছা আচ্ছা।
চিনাকি মানুহ থাকিলে কিবা ৰিফাৰ কৰিলে হে তেনেকে মানে চান্সটো বেছি হয় মানে
উম মোৰো এজন আছিলে মই কন্টেক কৰিছিলো মানে সি তেনেকুৱা নাই ভেকেঞ্চি নাই তেনেকুৱা ক'ল ক'লে আৰু
অ সি কি কৰি আছে কি ইঞ্জিনিয়াৰিং?
হা?
কি কৰি আছে সি?
সি কিবা ছফ্টৱেৰ কাম কৰি আছে কিবা কোম্পানীৰ।
অ' সেনেকুৱা নাই নিকি ভেকেঞ্চি বিলাক?
ভেকেঞ্চি নাই বৰ্তমান নাই তেনেকুৱা ক'লে
এটা দুটা মানে কোম্পানী বিলাক কম ন মানুহ বিলাক বেছি হৈ আছে আৰু কোম্পানী বহুত কম সেইকাৰণে ভেকেঞ্চি বিলাক অকণমান কমি গৈছে এতিয়া যে ডাঙৰ কেইটামান কনষ্ট্ৰাকচন চলি আছে কিবা হ'ব অ
উম।
সেইকাৰণে ভাবিলো কিবা এক্সপিৰিয়েন্সটো লৈ লওঁ আগত পিছে চাব
হয় এইটোৱে ঠিক আছে এক্সপিৰিয়েন্সটো আগত লৈ ল' পিছে দৈনন্দিন জীৱনটো কেনেকুৱা চলি আছে? ইয়াতে থাকি আৰুতো বেছি দিন নাই আগষ্টতে যাব না?
নাই একমাহ মান আছে আৰু এইটোতো জু জুনতটো গ'ল জুলাই আৰু আছে আৰু আগষ্টত যাবই লাগিব ওঠৰ তাৰিখততো পাঁচ, বাৰ তাৰিখত মান টিকট কাটিবলৈ কৈছে
এই ত' কি দি যাব ট্ৰেইন দি যাবনে, ফ্লাইট দি যাব।
এ, ট্ৰেইনৰ টিকেট এতিয়া যদি পোৱা যায় কাটি লম নহ'লে আৰু উপায় নাই ফ্লাইটেৰে যাব লাগিব।
ফ্লাইট দি ভাল না ট্ৰেইনে দি ভাল হয়।
জানা মানে, ফ্লাইটেৰে এদিনতে যাব পাৰি মানে ফ্লাইটটো আমাৰ আমাৰ ঘৰৰ পৰাও, এয়াৰপৰ্টটো অকণমান দূৰত হয় ন'।
অ'।
মানে গুৱাহাটীত যাব লাগে আকৌ তাৰ পৰা আকৌ এয়াৰপৰ্টত যাব লাগে ত' অকণমান প্ৰব্লেম হৈ যায় মানে, যোৱা ট্ৰেইনেৰে যদি যাবই লাগিব। আৰু প্ৰাইজটোও মানে বৰ্তমান অকনমান বেছি চলি আছে।
ফ্লাইটো ঠিক আছিল মানে
আছে মানে ইমাৰ্জেঞ্চি ইমাৰ্জেঞ্চিত ইউজ কৰিব পাৰোঁ মানে যেতিয়া এতিয়া আৰু
ফ্লাইডত মানে মাজে মাজে অফা, অফাৰ থাকে অফাত পালে, অ' ট্ৰেইনতকৈ একদম মানে ভাল হয়, ফাইনেন্সৰ
চাওঁ এতিয়া ট্ৰেইন ট্ৰেইনত যদি পাওঁ ট্ৰেইনত ট্ৰেইনতে বুক কৰিব লাগিব, এই পইচা বিলাক অকন মান চেব হৈ যায় আৰু সিমান ইমাৰ্জেঞ্চিও নাই না দুই তিনি দিন আগতেও যাম গুচি যাম। লাহে লাহে গুচি যাম এচিত বুক কৰি ল'ম বাচ। ফ্লাইটেৰে যাব পাৰিম চাউল কিবা টিকটৰ কিবা ডিচকাউণ্ট যদি পাওঁ তেনেহ'লে এইটো বুক কৰি দিম আৰু।
এ, ভাল এটা জাৰ্ণি হৈ যাব তাতে। ট্ৰেইন দি গ'লে।
জাৰ্ণিতো কৰিলেও চাৰি বছৰ ধৰি মান কৰিয়ে আছোঁ মানে।
উম। তাৰপিছত, ৰাতি কি, আনিব খাবৰ কাৰনে?
আজি কিবা আনে মইতো ভালকে নাজানো এইবিলাক আজি বা শাক পাচলি খাব লাগিব কেইদিনমানৰ পৰা কিবা কিবি খাই আছোঁতো নেচাৰেল কিবা খাব লাগিব আজি।
নেচাৰিলি খাব লাগে।
অ' সেইটোয়ে।
এই গৰমৰ দিনত দুদিনমানো বৰষুণ গ'ল ভালে লাগিল আজি আকৌ হঠাৎ কে গৰম দি দিলে, অকনমান মানে আৰু
বৰষুণ দিলে বৰষুণ দি থাকে, অ' যদি বৰষুণ নি আৰু গৰম বেছিকৈ দিয়ে।
অ' এতিয়া বৰষুণ আহেতো আহে দুই তিনিদিন মান আহিয়ে পৰিয়ে থাকে আৰু নিদিলেতো বৰষুণৰ পিছত যিটো ৰ'দটো ওলাই ন' বহুত, বহুত লাগে মানে।
উম।
পিছে, ঘৰ কেতিয়া আহে আপুনি?
অ' মই ৰাতি যাম একেবাৰে, ইয়াৰ পৰা আকৌ আমাৰ বাজাৰত যাম। তাত অলপ, মেলা তেলা আহিছে মেলাত ঘুৰিম।
তে বজাৰতো কিমান, কেইটা বজালৈকে থাকে ৰাতি?
নহয় ইমান চাৰে ছয়টা, তেনেকুৱা চাৰেচটা শেষ হয়, উম
তাতে কিবা ইলেক্ট্ৰিচিটি সুবিধা নাই নেকি?
আছে ইলেক্ট্ৰিচিটিৰ সুবিধা আছে। মানুহ নাথাকে না গ্ৰাও অঞ্চলৰ হয়। একেবাৰে বিলেজছে এৰীয়া একেবাৰে মানে মানুহ বহুত কম।
অ, অ, সেইকাৰণে চাগে সিমান ৰাতি কৰি বজাৰত নাথাকে চাগে।
দশকা ন গৈ দে দশকা আঠ ন অ গৈ দে উম।
চ পিছে আপোনাৰ কেনে চলি আছে?
মোৰ চলিছে আৰু কাম বন টো তেনেকুৱা নাই আজি আমি এই আপোনাৰ এই, ফি কচিঙৰ কাৰণে চামাৰ ভেকনত ফ্ৰী কচিং হ'ব, সেইটো ল আমি স্কুল। গৈছিলো আজি এইটো ইনভাইট্যন দি কাৰ্ড দি আহিলো আমাৰ চেণ্টাৰটো আপ উম' নৱজ্যোতিটো হ'ব।
টিচাৰ ক পৰা আহিব?
টিচাৰ আ চিলেকশ্যন কৰা নাই এতিয়ালৈকে কৰিম। আজি সন্ধিয়া নহলে? কালি আমি এইটো ডিচাইড কৰিম কাক- কাক ল যায়। মানে বাচনি কৰিলম ন। হয়, এক মাহ কাৰ মণে মান টি চাৰ্টটো একোভাবে মানে, ভাল এক্সপৰিয়েস টিচাৰ্‌ লম মান।
ভালে মানে ল'ৰা-ছোৱালী বিলাকে ভালকে বুজিব পাৰে
হয়, হয়, হয় যাতে কামত দিয়ে এক মাহটো আমি দেখুৱাব পাবো। আৰু আমি চাব ডিভিচনত মানে প্ৰপাৰ আনিব খুজিছো। মানে আমাৰ কচিং চেণ্টাৰ পৰা।
অ, অ সেইটোয়ে-সেইটোৱে।
অলপ গুৰুত্ব দিছ।
অ, এক্সপিৰিয়েঞ্চ টিচাৰ বিলাক ল'লে, আৰু মানে ষ্টুডেণ্ট বিলাকে কিবা আহে। শিকিব পাৰিব তেনেহলে।
হয়, দিনত এ এটা, এটালৈকে চাগে ঘৰিলো স্কুল-ই্কুল থব শ মলাবু চাপ কটা। আউৰিয়পে ভমাবিল শিৱৰামপুৰ
এইটো এন জি অ'ৰ পৰা হৈ আছে নে এনেই মানে?
নহয় এতিয়া বেলেগ এটা দলৰ পৰা উম, গমেণ্টৰ পৰা কিবা এটা
নাই ভাল ডিচিশনতটো ভালে লৈছে আৰু মানে ভালেই হ'ল শুনি
হায়াৰ চছেকেণ্ডৰী ছেকেণ্ড ইিয়াৰ আৰু মি্ট্টিক কটো।
অ, অ ভালে আহছ ইঞ্জনতটো ভালে আহি হৈছে ভালকে। টিচাৰ বিলাক ভালকে ল'ব, আৰু অকমান গাইড দি পলে মানে
পিছে, তেনেহলে, ভাল লাগিল কথা কৈ আৰু এবাৰ লগ পাম।
অ, হ।
তেনেহলে ৰাখি দিও নে কি?
অ', অ', থিক আছে।
হ'ব, ধন্যবাদ।